ফেনৰ শব্দ পাই আছা নেকি?
নাই।
পোৱা নাই ন', এ পুৰা একদম চাফা আহি আছে মাত।
অ' একদম ক্লিয়াৰ, একো শুনা নাপায়। উম। এক-মিনিট ৰচোন।
অ
অ ক।
আজি না মই কলেজত যাওঁতে অ ভাবি আছো চুবিকখন ইমান কিয় ভাৰি হৈছে আৰু ভিজি আছ তলৰ পিনে মোৰ চাৰ্টটো আধা ভিজিল তাৰিছত কম পাইছ মোৰ বটলৰ পৰা পানী - - চব গেল চব কেলচ গতে বিগ খেন ভিজিছে
উম হো উম
ইচ্ ৰাম। শুকাব দিছো আৰু যদি কালি কলেজ যাব আছে তেতিয়া নুুশুকাবই বেলেগ এখন লৈ যাব লাগিব
উম
ইমান বেয়া দিন না মোৰ
অ কালিচোন আৰু লৈ যাবই নোৱাৰিবি
অ সেইটোয়ে কালি আছে খঙে উঠি আহে
কালি মোৰ যাবই মন নাই কিন্তু সিদিনাখনৰ এটেনদ্ৰেচটো নহ'ল ন মোৰ হোৱা নাই মোৰ সেইদিনাখনৰ অতেনদেন্সটো হোৱা নাই না
আহ
যোনদিনাখন নাযাওঁ সেইদিনাখনেহে এটেণ্ডেঞ্চটো লয়
অ অ অ অ হয় কিন্তু অ অ সিদিনা নললে ই সি সি সিদিনাই পাইছি হ ইচৰাম ন প্ৰথম নহয় প্ৰথম নাছিল সেইটো উম আছিলে আৰু এই আমি আমি যা গৈছিলোঁ দে একদম ফাষ্ট ক্লাছ ছেকেণ্ড ক্লাছত গৈছো আমি তেতিয়া তেতিয়াও লৈছিল
মনত নাই মোৰ
অ মনত নাই চাগে ম মোৰ মনত আছে লৈছিল একবাৰ তাৰ পিছত নোলোৱা হৈ গৈছিল কিয়বা আমি নাহো বুলি ভাবিয়ে লৈছে চাগে
অ হব পাৰে
উম
অই আৰু আমাৰ লগৰ পোৱালিটোৰ কি হল ৰে? হৈছে।
তাই বোলে বেলেগ জেগাত হেৰি ল চিফট লৈছে তাতে বোলে তাইৰ তাৰ কাজিন বোলে সেই টিচাৰ হয় মানে স্কুলত পঢ়ায় সেইখন স্কুলতে পঢ়িব বোলে ফ্ৰীডম পায় নাপায়ে ইয়াত তাইৰ কোনো মানে নাই ন, কাজিন চাজিন নাই। মাক হাতে বৰ অশান্তি কৰি থাকে।
ইছ ৰাম
ত সেইটো কাৰণে তাতে মানে থাকি যাব
অ', তাই চাগে ওচৰো হ'ব পাৰে। তাইৰ ঘৰৰ ওচৰতো হ'ব পাৰে। গম নাপাওঁ আৰু এইটো এতিয়া।
এতিয়া সিহতে ইয়াত নাথাকে আৰু-
উম, গাঁৱত গৈছে, থাকিব।
তাইৰ সুবিধাটো চাইছে তাই।
ভালে দে, সেইবোৰ কৰি থকাতকে তেওঁ বহত অশান্তি দি থাকে দে তাই
হয় দে। উম। মই ন' আজি যে আইতাহতৰ ঘৰত গৈছিলো তহঁতৰ ঘৰত এটা মেকুৰী আৰুতো কুকুৰ আছে কোতো মতা ডাঙৰ হৈছে সুস্থ পুস্থ হৈছে মেকুৰী এটা আৰু আহিছে ন? মাইকী মেকুৰী হয় ইমান বোৰ ন' ইমান মাইকী মেকুৰী প্ৰথমবাৰ মই ইমান হৃষ্ট-পুষ্ট, ইমান ডাঙৰ দেখা পাইছোঁ। এনে মাইকী মেকুৰী বিলাক একদম একো মানে ক্ষীণমীন একো কাম মানে একদম উইক একদম উইক দেখা পাওঁ মই। ত সেইটো প প্ৰথম বাৰ মেকুৰী, মই মাইকী মেকুৰী দেখা পাইছোঁ। ইমান হৃষ্ট-পুষ্ট ডাঙৰ।
কোনোবাৰ পালতু আছিল চাগে।
নাই নহয়, সেই-সেই কি কয় বাহিৰৰ ৰাস্তাৰে আছিলে। মেকুৰীটো, তাৰপিছত এই এতিয়া তুটো চবে লৈ লোৱা টাইপ হয় ন'? তাই লৈ আছে। এতিয়া মানে কি জান' মই এটা ভাবি আছোঁ, মই যে মোৰ মেকুৰীটো দিলোঁ আমাৰ মানে প্ৰথমে এই দিনত যোনটো দিলোঁ আৰু ৰাতি সাত, ৰাতি নহয় দিনৰ সাতটা বজাতে আইতাই কিবা আপত্তি কৰাৰ নিচিনা নিচিনা হৈ আছে, এইটো মই ভাবিলোঁ যে কিবা আপত্তি কৰি আছে গৈ, মানে এনেকা লাগি আছে নিজৰে কিবা দিগদাৰ এটা দি দিলো নেকি? নাই সেইকাৰণে, আজি যে গ'লো মই আজি শুধবৰ কাৰণ গৈছিলোঁ। মোক ডাইৰেক্ট সুধিছে যে! অ' লব আহিছা নেকি? ত' লাগিছে যে উম, দিব খুঁজি আছে, এনেকুৱা ইমান ঝনঝট ল'ব আইতা খোজা নাই। কিন্তু বেয়াও লাগে এতিয়া, এইবোৰ ভাবিছো মই লৈয়ে আহিম আৰু এসপ্তাহ মান চাও যদি না পাই আৰু মই লৈয়ে আনিম।
উম।
বেয়া লাগে।
সেই, সেনেকুৱাও কৰিব নালাগে ন' গম পায়েই, বেয়া পাইছেই গম পাইছোঁ।
নহয়, সেনেকা ইমানো নহয় কিন্তু মেকুৰীটো খোজেও যে ভাল হাতত, কোনোবা ঘৰৰে যায় আও। অ' এনে কাৰণত মানুহ তাতে দিবও নোৱাৰে ন ক'ৰবাত ৰাস্তাত এৰি আহিব আৰু বেয়া লাগিব। এনেকা মানুহ তাতে দিবও নোৱাৰি, আইতাই নিজে কৈছে বাৰু এইটো কথা। সেইকাৰণে বেয়া লাগে।
পাছত বোলে লাগে-লাগে বুলি কৈ কিনে লৈ গল, তাছত
এৰি থৈ গিলে আৰু, অ', আৰু যোন যোন ঘৰটো লব বুজি কি মানে তহঁতে এটাটো বেলেগ মেকুৰী এটা আনিলে। আৰু এটা মেমে কৈছিল ফেমিলি আছিল ফ্লেট আছিল উপ-ওচৰত
উম।
আছিল, এতিয়া যদি চা এতিয়া ফ্লেট টো এ মালিক বেলেগ হ'ব। সেই মালিকে সি মানে ওলাই থৈ দিয়ে, তেতিয়া।
উম।
সেনকা ঘৰৰ সেনেকে নোৱাৰি ন
উম,
মেকুৰীটো বহুত মৰম লগা মোৰ, দিব নোৱাৰো মই সেনেকে।
নোৱাৰি দে নোৱাৰি। লৈ আহিবি
বেয়াও লাগে উপ-উপায়ও নাই।
উম।
আৰু কুকুৰটো না। তহঁতৰ এই অ, কি কয়, আমাৰ নামঘৰ এটা ওচৰত আছে আৰু।
উম।
সেই নামঘৰত ক মানে কি কয় সৰু কুকুৰ এটা মাইকী কুকুৰ এটা দুটা তিনটাানে বাচ্ছা জন্ম দিলে। কোনোবা মানুহে সেই দুটাও উঠাই লৈ গৈছে হা মানে প্ৰথমতে আইতাই দেখে যে এটা দেখে এটাৰ পিছত তাৰপিছত আৰু মাজতে দুটা দেখে, তাৰ পিছত আকৌ এটা দেখিছে। তা পিছত তিনিটা মেকুৰী আছ এই দুটা কৰ'বাত উঠাই লৈ গ'ল। কিন্তু, অকলে এটা তাক এৰি গৈছে, সেইটো কিয় কৰিছে? সেইকাৰণে, আইতাইে বেয়া লাগে সেই কাৰণে লৈ আনিছে। নিজৰ ঘৰতে ৰাখিছে এতিয়া, এতিয়া ঘৰতে থাকে কুকুৰটো।
উম, থিকেই আছে দে ভালেই, পৰিমান বেয়া লাগে ন।
বেয়া লাগে, ইমান আইতাই ইমান খুৱাই ন যে ইমান সুস্থ পুষ্ট হৈছে
জনে মন কৰা।
চেএ
উম, ভালে দে এনেকুৱাই কৰিব লাগে। নহলে আৰু, কিয়? যদি মানে লয়, দুইটাই লৈ যাব লাগে না। সেনেকে থৈ দিয়ে, সেনেকে বেয়া লাগে। বোলে মানে ইয়াপাই দেখিছ তেতিয়াও বেলেগ কথা। দুইটাই দেখিছিলো, দুইটাই লৈ যাওঁ, কাৰণ সেনেকে মানে বেয়া লাগে ন, অকমান
নিজৰ ভায়েকৰ পৰা সেনে
অ' ভাল নালাগে এনেকে, দুখ লাগে নিজৰে
অ'!
কিবা খালিহে নাই তই?
উম, নাই খোৱা। ৰ মায়ে ফোন টিপ কি আছে। অ' মোক ক এনে ভোগে লগা নাই। মায়ে কৈছিল, পকৰি আনো বুলি। কিন্তু, মোৰ আৰু গেছ হ'ব বুলি কে আৰু আনাই নাই।
অ' অ'
আৰু মোৰ মুখত কিবা এটা হৈছে। কি বা কয় এইটোক? এই অলপ গাত তাৰ নিচিনা হয় দে, কিবা খালে মস্ত বেদনা কৰে। অ' সিটো মোৰ এনেকা টা জোগাত হৈছে ন, যে মই ভাবাও নাছিলো সেনেককা জাগাত হ'ব বুলি?
হে
অ'! মানে, এনেইটো এই ক'বাত ওঁঠৰ ত' ওঁঠৰ ওচ ওচৰত, বা এই অলপ এই দাঁতৰ য'ত এইখিনি জাগা থাকে ন, য'ত কিবা কয় নাজানো মই সিখিনি জোগাত হয়। কিন্তু এবাৰ পু মুখৰ ভিতৰ তোৰো উঠিছে? মই নিজেই চক। হে ক'বাত কাঠ, চাত খাইছে নেকি? কাঠ, চাত খোৱাৰ লগে লগেহে এনেকে হয় কতোঁ তো হেনেকুঁৱা মই ক'ত থুৰিনা মই কিবা এটা গ্লাছ খাম।
মাছ খাইছিল নেকি?
নাই নাই, মাছ- চাছ একো খোৱা নাই মই।
উম, টো কিয় বা।
কি বা, কিবা খৰখৰীয়া বস্তু এনেকা কিবা খাইছিলোঁ চাগে। সেইকাৰণে কটা গ'ল
অ, এনেকে কথা পাতিছো। কিবা হ'জমোলা, বা কিবা সেনেকুৱা টাইপৰ।
হ'জমোলা, নাই নাই নাই, হ'জমোলা চ'জমোলা মই নাখায়েই। তিয়া
উম অ মোৰো কিন্তু বহুত বছৰে হ'ল খোৱা নাই।
মই আমলখি খাঁও এই পেকেটত যে গ্ৰীণ অ, সেই বুজাই কলে আৰু তাৰপিছত ঠিকে সেইটোৱে।
উম
অ, আৰু ইমান গৰম। উহ এই ৰাতি খনতো শান্তি নাই। কিবা
বাপৰে, বাপ
উচৰত বিয়া এখন আছে আমাৰ অহাকালি। ত, মই ভাবিছো কি পিন্ধো।
হা কি কি আছে টুৰ এনে
একো ভাল কাপোৰ নাই মোৰ।
উমঁ
উম সেই কি কয়। জীন্চ পেন্ট টপৰ বাহিৰে আৰু একোয়েই নাই
উম
মই ভাবিছো মেখেলা চাদৰে পিন্ধি যাও নেকি। উম অ, মইয়ো সেইয়াই ভাবিছো। অ
আৰু টোৰ তাত এনেও পিংক কালাৰটো চুট কৰে। এনেকুৱা টাইপৰ কালাৰ। অ লাইট, লাইট কালাৰ ধুনীয়াঁ দেখি বহুত।
মোৰ কি মেখেলা, চাদৰ গোলপীয়া কালাৰৰ নায়েই।
অঁ কিবা চাবিছোন, বেলেগ চাবি কিবা নীলা কালাৰৰ
উম আৰু এটা আমাৰ এই গাঁৱতো আছে ত' বিয়া
উম।
মানে সেইটো এতিয়া নহয়, দুই বছৰ নে তিনিবছৰ আৰু এতিয়া আছে চাগে, স সিতো হব। অঁ, এতিয়া প্লেন বনাই আছে আৰু,
অ আ আগতে ঠিক কৰি থৈ দিবি চব কাপোৰ চাপোৰ।
অ আৰু শিক থো বাকী ক কিবা কথা
উম, মোৰ যে ভৰিখন যে বিষাই আছে। আজি খোজকাঢ়া গৈছে না, উম আৰু আজি ক্লাছ কৰি ভালো নালাগিল। ইমান ব'ৰ লাগিছে ফাৰ্ষ্টৰ, ফাৰ্ষ্টৰ কেইটা। পিৰিয়ডটো থিকে আছিল, তাৰপিছত হে কি,
পিছতহে, মইতো টোপনাই আছো মই আধা। ক্লাছতো এন্কে এন্কে আছো মই।
তাতে আৰু তই কি ক এইটো।
হে, হে, হে মই আজি জাবৰ মই এটি যাযাবৰটো মই এটি জাবৰ মাৰি দিছো। ত ইছ ৰাম এই মোৰ দিনত এনেকাই অৱস্থা। হয়, মই সদায় মোৰ এনেকে যিমান যিমানো দেখিছা ন দিনত মোৰ এনেকুৱা হয়।
উম আৰু কিবা কিবি কৰিছিলি ৰ তই। আৰু তিনিটা শব্দ তিন বাৰ কৈছা সেই ত এটা আৰু দুইবাৰ কিবা এটা একবাৰ আমি ওলাই যোৱাতে
অ ' এই নিমপাত বুলিকে কৈছিলো গছটো। এইটো নিমপাত নহয় এইটো এই- এ
নৰ্মেল হয় কিবা এটা।
নৰ্মেল নহয় কিবা এটা থাকেই। - এ নহয় কিবা এতা গুটি টাইপ কিবা দিয়ে।
নাজানো।
কিবা দিয়ে এটো গছতো। আমাৰে আগৰ ঘৰ- তোৰ সেইটো চাইডতো আছে, -ছিল মানে আ আমাৰ ওচৰৰ ঘৰৰ নেম -বাৰ এটা আছিল আৰু
উম।
তহঁতে আৰু তাতে এইটো গস্ত আছিল কিবা চিত ত পৰি থগে আমাৰ তলত।
অ
কিবা হয় এইটো গম নাপাও কিবা
উম দে দো হ'ব দো
উম উম দে
উম।